হেল্ল'! অ শুনা পাইছো। এয়া অলপ ৰাচ তাত খোজ কাঢ়ি আছো। তই কি কৰিছ?
মই এই ভাতকেইটা খাই ৰাস্তালৈকে ওলাই আহিছোঁ।
তাকে বাকী পঢ়া -শুনা ঠিকে চলি আছে নে তোৰ?
এতিয়া গৰম বন্ধও পালেহি নহয়।
তাকে তহঁতৰ ভাল এতিয়া স্কুল পৰ্যায়ত গৰম বন্ধ দিয়ে, আমাৰ আকৌ ইউনিভাৰ্চিটিত গৰম বন্ধ কাম কৰিবলৈ দিয়ে গম পাৱ নাই? আগতে আমাক সেই স্কুলত থাকোতে ন তোৰ খৰাহি দিয়ে, পাচি দিয়ে সেইবোৰ বনাবলৈ আমি সেইবোৰে কৰি পেলাই ভাল পাওঁ হয়নে নাই বাৰু? কিন্তু আজিকালি মানে আমাৰ কি কয় আমি বিভিন্ন জেগালৈ গৈ পেলাই বিভিন্ন বিষয়ৰ ওপৰত মানুহক সজাগতা কৰিব লাগে।
উম।
তাৰ পাছত আকৌ সৰু সৰু ল'ৰা- ছোৱালীবোৰক বিদ্যালয়লৈ গৈ পেলাই পঢ়োৱাবগে লাগে।
অহ।
এই তেনেকুৱা ধৰণৰ মানে তাকে বি বিভিন্ন ধৰণৰ কাম কাজ মানে আমাক আজিকালি কৰিবলৈ দিছে
উম
তহঁতে যেতিয়া মানে এলপি স্কুল, হাইস্কুল এইবোৰ পাৰ হৈ পেলাই যেতিয়া গ্ৰেজুৱেচন কৰিবলৈ যাবি, তেতিয়াও মানে মানে তই সেইখিনি বস্তু কৰিব লাগিব বাকী ভাত কিহে খালে।
ভাৰ পিনে ডিম আমলেট কৰিলে তোমাৰ দালি আছিলে পাই দাংবডি ভাজি কৰিলে
এনেকে মানে ঘৰুৱা পাচলি ঘৰুৱা শাক পাচলিযে খাব লাগে আৰু তাকে মাজে মাজে তহ'লে হে ৰাতি তই ডিমতটো নাখাবি গম পাইছ
অ'।
ডিমটো মানে ৰাতি খালে কেতিয়াবা কিছুমানে পেট বিষ কৰে কিন্তু এইটো কোৱা কথা আমি চবেই ডিমেই খাওঁ দেখোন।
অ দিমেই খাওঁ এইটো হয় তাকে এতিয়া কলেজৰ দুদিনহে আছে।
অ' কলেজো দুদিনহে আছে। আদায় হ'বগে। এ কলেজখন নাথাকিলেও আকৌ হেৰি হয় বেয়া লাগে গৈ পেলাই মানে। কি ঘৰতে থাকি থাকি এনে বেয়া লাগে?
বেয়া লাগে তোন এতিয়া এদিন নগলে কলেজ কোৱা কিবি লাগে।
অ আকৌ ঘৰত ঘৰত কৰি ন থাকিবি কি
অ সেইটোও হয়
এটা কাম কৰিম বুজিছ!
কি কোন
গৰম বন্ধতে খানা এটা খাম নহ'লে
অ' পাৰি বাৰু খানাটো।
অ নহয় এতিয়া চবে কাম কৰিয়ে আছো নহয় হয় নাই
অ কৰি আছো কৰি আছো
কাম কৰিছো আমি, গোটেইকেইটাই ধৰ তোৰ দেৰশ টকা মানকে তুলিলো। আমি ধৰ পাঁচ-ছটা মানে ধুনীয়াকে খানাটো খাব পাৰিম নহয় নে বাৰু?
একেলগতে পাৰি আৰু গৰম বন্ধৰ মাজতে
কম বন্ধৰ মাজতে আকৌ মও থাকিম গে
অ থাকিবা একেলগেতে খাব পাৰি
অ সেইটেই বাকী হেৰি এই আমাৰ এতিয়া মজে কৈছো তো আমি বি বিভিন্ন ঠাইত গৈ পেলাই বিভিন্ন ধৰণৰ অ কথা বাৰ্তা আলোচনা কৰিবগে লাগে বুলি
অ
এতিয়া আমাৰ মানে বিষয় এটা আছিলে বিষয়টো হৈছে সেই এই বিজ্ঞানৰ ওপৰত মানে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ হেৰিয়ে যেতিয়া দ্ৰুত উ্ৰগতিত মানে আমাৰ বিভিন্ন উপকাৰ হোৱা নাই জানো তাকে এতিয়া বিজ্ঞান আমাক মানে কেনেধৰনৰ দৈনন্দিন জীৱনত বিজ্ঞানে আমাক কেনেধৰণৰ প্ৰভাৱ পেলাইছে ত অকণমান'ব পাৰি নেকি
মইতো ইমান নাজানো। হ'লেওতো জানো বাৰু তুমিয়ে কোৱাচোন?
মানে আজিকালি কি আমি বিজ্ঞানক বাদ দি পেলাই আমি কেতিয়াও এটা মানৱ সভ্যতা আগবাঢ়ি যাব নোৱাৰো
উম সেইটো হয়
আজিকালি আনকি আমি বতৰ কেনেকুৱা হ'ব বা বৰষুণ হবে ৰ'দ দিব আমি প্ৰত্যেকটো কথা বিজ্ঞান জ্ঞানৰ জৰিয়তে মানে এটা অৱলকন প্ৰস্তুত কৰিব পাৰো হয় নাই।
উম পাৰি পাৰি
তথা আমি দৈনন্দিন জীৱনত সময় আৰু খৰচ কমাবলৈ বিজ্ঞানক ব্যবহাৰ কৰি আহিছো।
উম আহিছো।
বিজ্ঞানে আমাক কি কৰি আছে, বিজ্ঞানে আমি ৰাতিপুৱা শুৱাৰে পৰা ৰাতি শুৱালৈকে মানে আমি প্ৰত্যেকটো ক্ষেত্ৰতে বিজ্ঞানতে বিজ্ঞানেই আছে মানে।
বিজ্ঞানে আছে অ।
ৰাতিপোৱা শুই উঠি যদি চাহ একাপ যদি খাবলৈ যদি কাপটো ধৰিছো, তেতিয়া হ'ল তেতিয়াও মানে আমি সেই বস্তুটো বিজ্ঞানৰ সেয়াতে আছো আছে ব হয় নাই ক?
উম বিজ্ঞানৰ পৰাই আৰম্ভ হৈছে।
অ সেইটোৱে গতিকে বিজ্ঞানে মানে আমাক জীৱনটো মানে এটা সুচ সুন্দৰ ভাৱে জীয়াই থাকিবলৈ হেৰি কৰিছে মানে, আগবঢ়াই দিছে। তই মানে ত তই মোক কচোন তই কেনেকুৱা ধৰণৰ মানে কামত বিজ্ঞানৰ প্ৰয়োগ হয় বুলি তই ভাব?
তোমাৰ এতিয়া বিজ্ঞানৰ মানে কি এতিয়া বিজ্ঞানটো এটা বহুতো কাম আগুৱাই নিছে। এতিয়াতো চোৱা এইটো যোনটো এইটো কি বুলি ক'ম এতিয়া তোমাৰ স্পেচৰ কামবোৰ হওঁক
অ আমি এতিয়া মহাকাশত
মহাকাশত, উম। এতিয়া মহাকাশলৈ যোৱাটোতো এতিয়া বিজ্ঞানৰ দ্বাৰাইটো সম্ভৱ হৈছে।
সেইটো সেইটোৱেই। এতিয়া বিজ্ঞানে উম। বিদ্যুত আমি এতিয়া আন্ধাৰত থাকিবলগীয়া হোৱা নাই
আন্ধাৰত থাকিব লগা হোৱা নাই, বিজ্ঞানৰ যোগেদিতো আমি এতিয়া পোহৰ পাইছো ন।
সেইটোয়ে সেইটোৱে। আৰু এতিয়া মানে আটাইতকৈ বিজ্ঞানৰ এটা ডাঙৰ অৱদান হ'ল যে বি বিজ্ঞানে আমাক চিকিৎসা বিজ্ঞানত বহুত অৱদান যগাইছে। আগতে আমি যি বোৰ বেমাৰ যিবোৰ ৰোগ আমি চিনাক্ত কৰিব পৰা নাছিলো, এতিয়া কিন্তু আজিকালি বিজ্ঞানৰ বলত যিবোৰ উচ্চ মানৰ যন্ত্ৰ আমি তৈয়াৰ কৰিছো
উম।
সেইটো এয়াৰ বুকৰ মানে সেই যন্ত্ৰবোৰৰ জৰিয়তে কিন্তু আমি চব বেমাৰে আজিকালি মানে বিচাৰি পাব পাৰিছো হয় নাই আকৌ।
উম হয় হয়।
এতিয়া আগতে বহুত ডাঙৰ -ডাঙৰ মহামাৰী এটা মানে হেৰি কৰিবলৈ চিনাক্ত কৰিবলৈ আমাক বহুত খা বহুত- সময়ৰ প্ৰয়োজন হৈছিলে।
উম।
কিন্তু আজিকালি চা, আজিকালি কেঞ্চাৰ হওঁক তেনেকুৱা ধৰণৰ বহুত ডাঙৰ- ডাঙৰ যিবোৰ বেমাৰ আছে। সেই বেমাৰ কিন্তু আমি বিজ্ঞানৰ বলতে নিমিষতে ভাল কৰিব পাৰিছো। এইটো যোগাযোগৰ ক্ষেত্ৰত এ বিজ্ঞানৰ কেনেকুৱা অৱদান আছে বুলি ভাবে?
যোগাযোগৰ ক্ষেত্ৰত বিজ্ঞানতোতো বহুত। হেৰি আৰু বহুত ভাল অৱদান বুলি ক'ব পাৰি। এতিয়া আমি মানে কিবা এটা কথা কবলৈ হ'লে ঘপ- নাইবা কাৰোবাক টেক্স কৰিলো, নাইবা ফোনটো কৰি দিলে হৈ যায়। কিন্তু আগতে কি হয় আমি কিবা এটা ক'বলৈ হ'লে। কোনোবা এজন মানুহক কিবা এটা দিবলৈ হ'লে আমি ডাকঘৰৰ সহায়ত চিঠি পঢি- দিয়াবলগীয়া হয়। এতিয়া মানে সেইটো উঠি গ'ল মানে। সেই অৱস্থাটো উঠি এতিয়া আমাৰ বিজ্ঞান যুগত তোমাৰ এতিয়া মোবাইল ফোন আহিলে। যাৰ ফলত আমি এতিয়া ইজনে আনজনৰ লগত কথা পতাত সুবিধা হৈছে।
সেইটোয়ে। আগতে এতিয়া যিকোনো আমি এতিয়া বাৰ্তা এটা যদি পঠিয়াব লাগে। এতিয়া আমাৰ ভাৰতৰ পৰা যদি লণ্ডনলৈ যদি বাৰ্তা এটা পঠিয়াব লাগে হয়, ত দুইৰ পৰা তিনি মাহৰ প্ৰয়োজন হ'ব।
অ', প্ৰয়োজন হৈ যাব।
কিন্তু আজিকালি কি হৈছে যে আমি নিমিষতে পাঁচ বিশ ছেকেণ্ডৰ ভিতৰতে কিন্তু আমি ইণ্টাৰনেটৰ জৰিয়তে আমি এটা বাৰ্তা এঠাইৰ পৰা আনঠাইত পেলাব গে প
পেলাবাগে বাৰু অ'।
সেইটোৱে হৈছে বিজ্ঞানৰ আটাইতকৈ ডাঙৰ এটা অৱদান বুলি আমি কব পাৰিম। এতিয়া কেৱল যে আমি তেনেকুৱা ধৰণৰ যোগাযোগৰ ক্ষেত্ৰতেই বিকাশ হৈছে তেনেকুৱা নহয়, আজি কেলিছা আগতে আমি যেতিয়া আদিম যুগত আছিলো এতিয়া মানুহে এঠাইৰ পৰা আনঠাইলৈ যাবলৈ কিন্তু খোজকাঢ়িহে গৈছিলে।
উম', খোজ কাঢ়ি গৈছিলে হয়।
তাৰপিছত লাহে ঘোৰণীয়া চকা আৱিষ্কাৰ হল, সৰু গাড়ী আৱিষ্কাৰ হ'ল। কিন্ত বৰ্তমান উন্নত। মানৰ ইঞ্জিন আৱিষ্কাৰ হোৱাৰ লগে-লগে আমি এঠাইৰ পৰা যাব। বিষতে মানে থ
হেতু হয়। উম।
স্থলৰ পথেদি আমাৰ এতিয়া গাড়ী ওলালে, বা উলালে ৰেল গাডী উওলালে। আজ উন্নত মানমান চহৰতো মেট্ৰ' ট্ৰেইন চলিছে, যিবোৰ গৈ পেলাই এ জেগাত পাই যাওঁগৈ।
উম'।
গতিকে এতিয়া আকৌ পানীৰ ক্ষেত্ৰতোতো হৈছে।
পানীৰ ক্ষেত্ৰতো অ', জাহাজ।
সেইটোয়ে এতিয়া আজিকালি জাহাজ ওলাইছে জাহাজ এ পানী দিও যাত্ৰা আৰম্ভ কৰিব পাৰে।
আৰু বিভিন্ন সা-সামগ্ৰী, কঠিন সা-সামগ্ৰী নিয়াত বহুতো সুবিধা হয়।
সেইটোয়ে আমিতো দেখি আছো ন, এখন দেশৰ পৰা আন এখন দেশলে বৃহৎ পৰিমণত খাদ্যয় সামগ্ৰী, ইন্ধন, আদি প্ৰেৰণ কৰিবলৈাতো জাহাজসমূহ ব্ৱহাৰ কৰে ন?
উম।
আকৌ এতিয়া স্থল আৰু জলৰ উপৰিও কি আমাৰ উৰা জাহাজটোও আহিলে। আহ গল যি বায়ুত উৰে, তই এই বিষয়ে কি কবি মানে।
এই বিষয়ে কিয় আমি যদি তোমাৰ গাড়ী নাই বা ট্ৰেইনৰ সহায়ত যদি আমি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ। মানে এখন দেখৰ পৰা অনে খন দেশলৈ যাওঁ হ'লেতো আমাৰ খুব বেছি বহুত দিন লাগিব ধৰি লোৱা এসপ্তাহো আমাৰ লাগি যাব। কিন্তু আমি উৰা জাহাজ সহায়ত যদি যাওঁ, আমাৰ খুব বেছি তিনি চাৰি ঘন্টা বা দুই ঘন্টাতে আমি সেই দেশ ত পাবগে পাৰো মানে।
হয়-হয়। সেইটোৱে আজিকালি মানে আমাৰ বি্-বি বিজ্ঞানে মানে আমাৰ দৈনন্দিন জীৱনটোত ইমান সুন্দৰ কৰি পেলালে। আনকি আমি আ-আ-আগত যি-যি ঠাইলৈ আমাক আহ তিনি চাৰি মাহৰ সময় লাগিছিলে তালৈ কিন্তু আমি তিনি চাৰি দিনৰ ভিতৰতে পাবগে পাৰো। এতিয়া বিজ্ঞানে-বিজ্ঞানে আমাৰ কিন্তু শিক্ষাৰ ক্ষেত্ৰতো বহুত খিনি আগুৱাই পেলাই আগুৱাই
আগুৱাই নিছে অ'।
যিহেতু আমি এতিয়া বৰ্তমান শিক্ষাৰ্থী গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত বেছি আমি গুৰুত্ব দিব লাগিব হয় ন বাৰু?
গুৰুত্ব দিব লাগিব।
তাকে এতিয়া বিজ্ঞানৰ বলতে আমি ভাবিব নোৱাৰা কাম হৈছে। কাৰণ, এতিয়া আমি কেতিয়াবা জনো ভাবিছিলো নে যে, আমি সূৰ্যৰ সূৰ্যৰ কেতিয়াবা কাষ চাপিম বা পৃথিৱীৰ উপৰিও পৃথিৱী মহাকাশত যে বহুত বেলেগ বেলেগ ধৰণৰ ঘৰ আমি কেতিয়াবা বাৰো ছিলো নে?
নাই চোৱা নাই চোৱা।
কিন্তু বিজ্ঞানে কিন্তু সেইখিনি উলিয়াই পেলাইছে। হয়, গতিকে অ, যদিহে মানে বিজ্ঞান নহলেহেঁতেন হয়তো আমাৰ মানৱ সভ্যতা বহুত বছৰ পিছ পৰি থাকিলেহেঁতেন।
আহ।
এতিয়া আকৌ ইয়াৰ উপৰিও আমি কিছুমান কথা ক'ব পাৰিম যে, এতিয়া কৃষি ক্ষেত্ৰ ত আমি কিছুমান কথা আলোচনা কৰিব পাৰিম।
অ', কৃষি ক্ষেত্ৰত।
কৃষি ক্ষেত্ৰত গৰুৰে হাল বাই পেলাই ত এবিঘা মাটি খেতি কৰিবলে আমাক হয়তো এ সপ্তাহ সময় লাগিছিল। কিন্তু আজিকালি কি হৈছে আজিকালি আজিকালি ট্ৰেক্টৰে যদি তই যদি হাল বাই দিয় তোৰ একবিঘা মাটি দুঘন্টাত আজৰি হৈ যায়, আৰু মাটি ৰোৱা মেচিনে যদি আমি যদি লগাই দিওঁ মাটি নিচিনাটো ছঘন্টাত বিঘাকে মানে ৰুব পাৰে।
অ' পাৰি অ'।
গতিকে, ৰুই পেলাই
ৰুই পেলাই শেষ কৰিব পাৰি, আৰু তাৰ উপওৰিঞ্চি তোমাৰ উম, কোৱাচোন?
অ তাৰ উপৰিঞ্চি মানে তাৰ উপৰিঞ্চি আৰু কি আমি এতিয়া ৰোৱনী খৰচ খৰচবোৰ কমাব পাৰিম ন?
অ, আৰু ধা ধা তোমাৰ হেৰি এইটো কি বুলি কয়, মাত এইটো কি বুলি ধান লৰাটো আমি তাৰ এইটো মেচিনে ওলাই গ'ল ন? ধান কটা।
ধান-কটা মেচিন ওলাল আকৌ। মৰণা মাৰিবলৈ আগতে আমি গৰুৱে ঘূৰি-ঘূৰি মানুহে মৰণা মাৰিছিলে।
অ, মাৰিছিলে। এতিয়া সেইটো কাম আমাৰ দুই তিনি ঘন্টাতে হৈ গৈছে।
সেইটোৱে এতিয়া আমাক বিজ্ঞানে কি আ কৰিছিল এনেকুৱা নহয় আমাক সময় আহে কৰিছে ন?
উম
সম- সময় আহি কৰিছে গতিকে এইখিনি কথা বিজ্ঞানৰ বহুত ডাঙৰ অবদান বুলি ক'ব পাৰোঁ নে কি ক?
অহ, ঠিকেই আমি যি কথা পাতিছো সেইটো আমাৰ আমি ঠিকেই পাতিছো বাৰু কথাবোৰ
তাক
পিছে ঘৰত চবৰ ঘৰত চবৰে ভাল নহয়?
ঘৰত চবৰে ভাল, ঘৰত চবৰে ভাল। মই মানে এইকেইদিন ঘৰতে নাই যে
অহ